অ, হেল্ল ক কি অ ভালে আছে আপুনি
অ অ বুজিছোঁ বুজিছোঁ ভালে আছোঁ দিয়া
অ কি কৰি আছে এতিয়া
মই এতিয়া অলপ এ জিৰণি লৈ আছো
অ জিৰণি লৈ অ অ' মইয়ো বাৰু খালো আৰু খাই খাই পেলাই বিচনাত ত অলপমান মই ফোন এটা কৰোঁ আৰু সেইকাৰণে মোবাইলটো ললোঁ হাতত
অ অ ঠিকে আছে দিয়া মনত পৰিছে যে
অ মনত পৰিছে আজি চাহ কিহেৰে খালে মানে আপুনি
চাই মানে হেৰি দি খালোঁ আজি
ত পিঠা
ব্ৰে ব্ৰেড বাগাৰ খালোঁ
পিঠা বনোৱা নাই ৰপ মই গুড়া খুন্দিয়ে থৈছোঁ! বনাম মানে ৰাতিপুৱা খাম আৰু।
অহ', অহ'! মইও বনালোঁ। আটাৰে পিয়াঁজ দি পেলাই, ধনিয়া দি আৰু সেয়া নৰসিংহৰ পাত। এনেকে দি পেলাই সৰু সৰু মানে পকাৰীৰ দৰে এনেকা সৰু সৰু বনালোঁ। ল'ৰাটোৱেও ভাল পাই খায়।
অঁ!,
সি আৰু চচৰে খালে সেনেকে, আমি আৰু চাহৰে খালোঁ!
অহ, তুমি চাহ খুউব খোৱা নেকি? চাহ বেছি খোৱা ভাল নহয়। চাহ বেছি নাখাবা!
চাহটো বেছি নাখাওঁ! আজিকালি চাহটো কমিছে আগত কৰি, আগতে বহুত বহুতে খাইছিলোঁ, আজিকালি নাই দিয়া, বহুত কমছে। আগতে মানে চাহটো খাইছিলোঁ মই। মাই নিজে ভাবিছিলোঁ আৰু ল'ৰাটোও বহুত খাইছিল, তাৰো কমিছে এতিয়া। নাই, নাই সিও মানে এতিয়া চাহতো মানে, চাহ নাখায়ে বেলেগ বস্তু বিস্কুট খায় থাকে। এনেই দিনটোত ধৰক ৰাতিপুৱা খালে এবাৰ চাহ আৰু এঘাৰটা চাৰে এঘাৰটা বজাত এবাৰ লাল চাহ ৰঙা চাহ এনেকে। আমি চাপাত-চাপাতটো নিদিওঁ নহয়, এয়া খাওঁ। বেলৰ মানে হেৰি খাওঁ চাহটো। বেলৰ শু নহয়, নহয়! বেলৰ শুঠি যে সৰু, সৰু বেল বিলাকৰ যে কাটি পেলাই শুকাই থয় যে সেই অ', শুকাই থয় সেয়া।
তহঁতে কিবা হেৰি পাইছা নেকি? গুণ পাইছা নেকি? সেই খাই, খাই যে
নাহে নাই মানে গেছ এচিডিটিৰ প্ৰব্লেম মানে সেইটো নাই আৰু মানে টেঙা পানী আহে যে। এইগিলা, এইগিলা নাই কিন্তু এতিয়া।
অহ, আগতে আহিছিল?
অ', আগতে আহিছে চাহ খালে আগতে এইটো আহিছিল আৰু মানে উগাৰ আহি থাকে! তেনেকুৱা হেহৈছিল!
ত, খাইছা দেখোন! তাৰমানে বহুতদিন আগতে এইবিলাক শুকেই থৈ দিছিল ন'!
অ', শুকুৱাই থৈ দিছে! মায়ে মানে ৰাতিপুৱা ফুৰিব গ'লে এনেকে আনে, আনি পেলাই এনেকে ৰ'দত দি থৈ যোৱা বছৰৰে আৰু এইবাৰ এইবছৰ পালে আৰু
অ', অ', ঠিকে আছে, এইটো ভাল কথা দেখোন এইটো। মইয়ো কেতিয়াবা এনেকে সৰু বেল পালে দিম। কৰিম ৰবা শুকাই থৈদিম ৰবা কাটি পেললে এতিয়া ৰ'দ নাই নএতিয়া চোন ডাঙৰে বেলগিলাক সৰু হোৱা নাই।
অহ', এতিয়া ডাঙৰে হ'ল আমাৰ ইয়াতে মানুহ বিলাকে খায়ে। এই হৈছিল দুদিনমান আগতে এতিয়া ডাঙৰে হ'ল কিজানি বেল বিলাক। ইমান ধুনীয়া চাহ খেনি। অহ', চাহ খিনি খাই বহুত ভাল লাগে। চাহ টো মানে ক'বই নোৱাৰে যে চহপাত নহয় ৰংটো হয়। আৰু কিবা আদা-চদা দিয়াৰ নিচিনা এনেকুৱা এটা অহ, গোন্ধটো আহে অ' গোন্ধটো আহে। আৰু আদা দিয়াৰ দৰে আদা আৰু মাহপাত চহপাত দিলে যেনে লাগে চাহ খিনি খাই। এনে সেনেকুৱা লাগে আৰু চাহত চেনিতো নিদিওঁ।। সেয়া দিওঁ আৰু মানে সেই পানী খিনি উতলিবলৈ পেলাই সেই দুপিছ মান দিওঁ আৰু। ধুনীয়া ৰং হৈ যায় আৰু এনে সেইটিয়ে খাওঁ আৰু আমি এতিয়া শেষে হ'লোও অলপে আছে।
তাৰ বৰ ডাঙৰ কাম আছে আজি এতিয়া কৰিব লাগিব। এই এঘৰ মানৰ হে বিয়া জোৰোণত বোলে লাৰু পিঠা খোৱাব। এই বনাবা দিছে অলমান।
কি বনাব দিছে?
এ লাৰু আৰু পিঠা বৰা চাউলৰ পিঠা।
অ' বাপৰেবা বহুত ডাঙৰ কাম দেখোন।
অঁ' মই অক'লে নবনাও মানুহলগায় দিম আৰু আজি আজি অলপ নাৰিকল খিনি ৰুকিব দিছো। কি আছে? অঁ' ৰুকি ভাজি আজি থৈ দিম আৰু। কালিলৈ আকৌ গুড়া খুন্দি চাউল দিছে কিমান বাৰু এ দুই কেজি পাঁচ- কিজি চাউল অঁ' পাঁচ কেজি চাউল নাৰী- কলে সৰু নাৰিকল যে বিছ- তা দিছে। দিলেই মই মই মানুহ লগাই দিছো মই ৰোকা নাই। আমাৰ তাত আমাৰ তাত বনাব দিছে আৰু। বনাব- অঁ' হ'ব দে বনাম ঘৰৰ বুলি বনাব নিজৰে মানুহ। সম্বন্ধীয় মানুহ আমাৰ আমাৰ সেই- এ সম্বন্ধীয় মামা হঁতৰ হয় আৰু আহ তাকেতো।
দে ছো এইগিলাক কষ্টৰ কাম আৰু।
কষ্ট কাম হয় কিন্তু মই নিজে সিমান নকৰো ন' মানুহলগাই দিছো সিহটে কৈছি- তে মানুহকে দে যি যি কৰা কৰিবা পইচাটো দি দিম আৰু আমি। খালি মোৰ ঘৰত বনাবা দিছে অঁহ দায়ত- দিছে আৰু সিহঁতৰ মানুহ- তাৰ মানে সেই মংগলদৈৰ পৰাই বিয়া কৰাব আহিব ছোৱালীৰ বিয়া জোৰোণ আহিব জোৰোণৰ দিনা খুৱাব।
জোৰোণৰ দিনা খুৱাব আৰু দু পাতিকে খুৱাব।
অঁ অঁ' কিমান মান লাগিব বা?
হেল্ল'
হেল্ল'
সেইটো কিমান নাজানো মোক পাঁচ কেজি চাউল দিছে আৰু।
অ' অঁ' শুনি আছো শুনি আছো।
অঁ' চাউল পাঁচ কেজি দিছে আৰু নাৰিকল দিছ- চে গোৰো দিছে সেইবিলাক দিছে অকল নাৰিকলৰে বনাবা দিছে। আৰু সেই তিল- ছিল দিলে আৰু অলপ হেৰি হয় ন' কাবাৰ তাত তিল যাব কাবা তাত নাৰিকল যাব সেইকাৰণে। তায় বনাবা দিছে।
অ' নাৰিকল টোৱে ভাল পায় বেছিভাগ মানুহে।
হেৰিত আজিকালি হেৰি হেৰিত আছে গ্ৰুপত বনাই ন' আহিলে। আঁচননিগিলাকে বনাই সিহঁতকো বনাবা দিব পাৰে, কিন্তু মোক দিছে আৰু মই বনাই দিমে আৰু। মোৰ দায়িত্ব দিছো, ময়ও এই মানুহ লগায় দিছো ইহঁতে পইচা দিম বুলি কৈছে।
অঁ অঁ' ভালে একো নহয় আৰু দিলে ভাল কাম কৰিছে এইটো। আৰু আজিকালি আজিকালিতো এই ধুনীয়া চাহৰ লগত দিয়া বস্তু মিঠাই গিলায়-
সেইবিলাকতো দিবই দেছো- ছোন ধনি মানুহ আৰু সেইবিলাক দিব, কিন্তু আমাৰ অসমীয়া হিচাপে মানে এ লাড়ু- টো মানে লাৰু পিঠা খুৱাব আৰু।
ভালে ভালে বাৰু ভালে পদক্ষেপ লৈছে তেওক তেওঁলোকে।
টোহে বনাব দিছে নাৰিকল আৰু চুজিৰে বনাবা দিছে মিছকৰি। আহ, আহ, সেই সেই মিছকৰি বনাব দিছে। আৰু নাৰিকলটো পিঠাটো মানে অকল নাৰিকল দি বনাব দিছে আৰু। আজি হে ৰুকিব দিছো, মই অলপমান ৰুকিলো দি কেনে আৰু সাত আঠ খাই কিনে অলপমান এনে হেৰি ফোনটো লৈ পেলাই বেছনাত আহিলো ভাগাৰ ধৰি আছে।
অ'।
অ' এটা
সে কি' কি' দিয়েনো নাৰিকল খিনিত?
মই নাৰিকল খিনিত কি দিওঁ মানে তেজপাত দিওঁ আৰু ইলাইচি দুটামান অলপ থেতেলাই দিওঁ।
অ' অ'।
অ' আৰু সেই দেও গুৰ, দেও নাৰিকল খিনি ভাজি লওঁ আদা নেদু, আদা নেদু আদা দি দিলে অলপমান জ্বালা ভাৱ লাগিব ন আমি যে এইটো চব বস্তুত এ আদা দিলে ভাল নালাগে।
অ' আৰু কৰ্পূ কৰ্পূ দেই নে কৰ্পূ?
কৰ্পূ নেদো কৰ্পূ কৰ্পূট দিলে কিছুমানে ভাল নাপায় বহুতে ভাল নাপায় কৰ্পূট দিলে।
অ' আৰু মুখত লাগে কেতিয়াবা।
অ' কেতিয়াবা মুখত লাগিলে অলপমান তিতা লাগি যায় ন, এইটো বস্তু মিলি নাযায়। কৰ্পূটো এটা দিগদাৰ পানীৰ লগত মিছ ত দিলেও পানীত ভাহি থাকে অলপ ক'বাত লাগিল অলপ মুখত লাগিলে অলপ কি লাগে না বহুতে বেয়া পাই কৰ্পূট দিলে।
অ' সেইয়াই আৰু মানে সেইটো বনালে বনে ভালে আৰু আজিকালিৰ বিহু চিহুতটো আৰু বিহুৰ কেইদিন আৰু খাব ইচ্ছা নোহোৱা হৈ যায় মানুহৰ ঘৰে ঘৰে গ'লে সবৰে ঘৰতে থাকেই এই এইটো এইটো বতৰত আৰু চবৰে ঘৰত নাথাকে নহয়, খাব ইচ্ছা যায় আৰু এইটো বতৰত বা এনেকে নহলে সেনেকে খাব মন যায়। বিহুৰ কেই
বুলি ভাবিছো এতিয়া এতিয়া হেৰি নহয় ন সময়ত নহয় ন?
অ' সময়ত হ'লে অ' সময়ত সেইকেইদিন আৰু কিমান খাব ইচ্ছা নোহোৱা হৈ যায় এই ইমান পিঠাই দি থাকে চবৰে ঘৰতে, পিঠা পিঠা।
সেইকাৰণে হ'বা সেইকাৰণে হ'ব দে ইহতে পিঠা খাব মন কৰি আছে।
অ' হয়, হয়, সেইটোৱে আৰু মানে মানুহ গিলাকো ভাল পাব খাই।
অ'। তাৰ লগত আমিও খাবা বাৰু আমাকো দিব ন তাতে আমি ইয়াতে খা দিচোন তো এই ৰাজহুৱা বস্তু আগতে নাখাও ন এই তাতে যি দে তাকে খাম আৰু আমি ৰাইজৰ লগত খাম।
খাই ভাল লাগিব হয় হয়।
আৰু কি আৰু বেলেগ বস্তু দিব আৰু লাৰু পিঠা প আৰু কি দ নাজানো নিমকি চিমকি দিব বোধয়।
অ' মিঠ মিঠিবা এটা দিলে ভাল।
অঁ' অঁ'।
আ আৰু মই ভাল পাওঁ কিন্তু পিঠাটো খাই পিঠাটো ময়ো ভাল পাওঁ খাই পাই। অ', হেল্ল' শুনি আছে নে?
হেল্ল'।
অঁ', শুনিছা নে? হেল্ল'।
কৈ যাওঁক?
হেল্ল'।
নেটৱৰ্কৰ প্ৰব্লেম হ'ল নেকি ভালকে বুজাই নাই দেখোন, হেল্ল'।
হেল্ল' অঁ', -শুনিছা নে নাই? মই শুনিছো কিন্তু অঁ' মই শুনি আছো।
অঁ', -অঁ', -অঁ', - এতিয়া শুনিছো।
আপুনি অলপ বাহিৰ, বাহিৰৰ ফালে আহক নহ'লে অলপমান।
অ', -অ', এই বাহিৰৰ ফালে গ'লেও হেৰি হয়- গাড়ীৰ শব্দ ওলাই, গাড়ীৰ শব্দ ওলাই।
অ', -সেইয়াই হওঁক। মোৰো আকৌ শুৱালকুচিত ঘৰ নহয় আৰু বাহিৰত গ'লে শালৰ শব্দ'হে পাব।
অ', -অহ', -অহ',। এতিয়া কি শালৰ কাম কৰি আছা নেকি, কিবা শাল-চাল বৈ আছা নে?
অঁ', -শালৰ মাজ-চাজি কাপোৰ বোৱা গৈছে আমাৰ শালত। এতিয়া মেখেলাখন ওলালে চাদৰখন বৈ থকা হৈছে আৰু। মই-মই অঁ', -ওলাল তিনযোৰা মান।
অ', ভাল লাগিছে নে?
অঁ', -ভাল লাগিছে, ভাল লাগিছে, ধুনীয়া হৈছে। মানে আঁহ' সেই ওলোৱাৰ পিছত'হে গম পায়। নৰা চৰ প-পৰা যেতিয়া ওলোৱা যায় তেতিয়া ভাল লগা, বেয়া লগাটো হয় আৰু।
যদি অ', দেৰী হয়, বেছি হয়, একে পিছতো মোক লগাও ৰাখিবা।
অঁ', -অঁ', -হ'ব দিয়ক একো নাই।
অঁ', ৰংতটো তোমালোকৰ
অঁ', -অহ', এযোৰা ওলোৱা ৰাণী ৰাণী ৰং, ৰাণী কালাৰ যে সেইটো ৰঙৰ আৰু ৰাণী কালাৰত কলা ভুটা দিয়া গৈছে, কলা আৰু ৰং-
মই সেইটো কালাৰ ভাল নাপাওঁ সিমান। অহ', ৰাণী কালাৰতো ইমান ভাল নাপাওঁ।
এতিয়া দিয়া গৈছে ৰঙা আৰু হালধীয়া। ৰঙা আৰু হালধীয়াটো মই- নহয় ৰ' সূতাটো ৰঙাইে মাজে-মাজে এটা-দুটা হালধীয়া ফুল আছে। সূটা আছে। এইবাৰ আৰম্ভ- কৰিম ভাবিছোঁ ক'লা- ক'লা আৰু কিবা এনেকে ৰং পাহ কিছুমানে কলাও ভাল পায়। অ', সেনেকে, এতিয়া অঁ' মই শু অলপ-চলপ। অহ', মই সময়ত ভাতটো বনাব লাগে নহয় আৰু, মায়ে বৱে বেছি ভাগ।
ঠিকে আছে।
বা কিবা এটা কাম খিনি মই কৰো সেনেকে আৰু।
অ', -অহ',।
মাইও কৰে বেছি ভাগ। মায়ে শাল নবয়ে আৰু এ' শালতে বহি থাকে আৰু মায়ে, মই-মই বাহিৰা কাম গিলা কৰো গোটেইখিনি।
এখনত কিমান দিন লাগে? এখনত কিমান দিন লাগে?
হা-হা?
এখনত কিমান দিন লাগে কাপোৰখন ওলাও তে?
আমাৰ অলপ দিন লাগিছে তাৰমানে আমি অলপ অনবতে বহি থকাও নাই উঠা উঠি বহুত, হৈ থাকে নে।
ইফালে-ফালে যায় থা
অ যাই থকা যায় এতিয়া ধৰ বেলেগ আহ যদি কিছুমান। আহ কিছুমানে ধৰক এতিয়া খালৰ কাম কৰা ভুৱনী বিলাক থাকিলে সিহঁতে ধৰক বেলেগ কামটো নকৰে। খালতে বহি থাকে সিহঁতৰ আৰু তিন দিন মানত ওলাই যায় আৰু যোৰা এটা তিনদিন চাৰি দিনত ওলাই যাব। কৰ আমি এতিয়া ধৰক, উঠিব লাগিল কিবা যাবা লাগিল কৰবাত কিবা এ এনে কিবা কিবি থাকে নহয়।
তাৰমানে তাতে মেখেলাও হয় চাদৰো হয়।
অ আঠ্ৰিশ আঠত্ৰিশৰ বুলি কয়। তি ছৰ জোৰা।
অ পানাতটো আশিছৰ মেখেলাটো অলপ বহল চাদৰ খান অলপ ঠেক হয় আৰু
ত হয় আৰু সিমান ঠেকো নহয়। ঠিকেই আৰু চাদৰখনো ঠিকেই আছে আমি আমাৰ মতে হয় আচোন।
এতিয়া কোনোবা নিছে নে কিনি কাপোৰ।
নিয়াই নাই এতিয়ালৈ নিয়া নাই আছে আৰু জমাতে আছে।
এ মোক লগি ৰাখিবা একযোৰ দেই মই পইচা দিম দিয়া।
অ অ হ'ব দিয়ক। আৰু ভাল লাগিলে লৈ যাব গোটেই কেইটা ওলাই দিম যোনটো ভাল লাগে সেইটো নিলেই হ'ল আৰু
অ হ'ব।
আহ কি ত কি কোনটো ৰং ভাল পায় আপুনি।
মই মই মানে দেখিলে হে গম পাম কোণটো ভাল লাগে এনে তে ক'ব নোৱাৰো আৰু অলপ সেউজীয়া পাতল সেউজীয়াতটো ভাল লাগে।
পাতল সেউজীয়া ভাল লাগিব।
আছে নেকি।